কি কৰি আছা
আছো এনে
হয় নেকি
হয় আহ খালো আপুনি খালে? অ
এনে আজি অলপ স্কুল লাইফৰ বিষয়ে কথা পাতি দিয়া ৷
হয় দিয়ক ৷
উম৷, তোমাৰ এ স্কুল লাইফ কেনেকুৱা আছিলে?
মোৰ স্কুল লাইফটো ঠিকে আছিলে ৷
হয় নেকি মানে স্কুল লাইফ অ পৰি কি ভাল পাইছিলা নেকি?
অ বহুত ভাল পাইছো ৷
হয় নেকি অ, মোৰ এনে স্কুল তুমি সৰু থাকোতে ৰেগুলাৰ গৈছিলানে?
হয় ৰেগুলাৰ গৈছিলো মই ৷
হয় নেকি?
হয়
অ দেল্লী গৈছিলা?
হয় হয় দেল্লী গৈছিলো ৷
অ মানে তোমাৰ স্কুলত এনে প্ৰগ্ৰাম চগ্ৰামত পাৰটিচিপেট কৰিছিলানে?
অ স্কুলতো আমাৰ এনে লত একো প্ৰব্ৰাম প্ৰগ্ৰামটো হোৱা নাছিলে ৷ এইটোয়ে মানে স্পল্ট চৈছিলে তাতে মানে পাৰ্টিচিপেট কৰিছিলো৷ আৰু আমাৰ এই চিল্ড্ৰেন ডে টিছাৰ ডেত এই পৰফৰ্মেন্ঞ্চ কৰিছিলে এইটোৱে আৰু৷
হয় নেকি? অ, মোৰো তেনেকুৱা এনে - এনে কলেজত এই তেনেকুৱা এতো প্ৰগ্ৰাম চগ্ৰাম পাৰ্টিচিপেট কৰা নাছিলো৷
অ হয় নিকি?
অ তেনেকুৱা ভালো নালাগিছি লে তুমি স্কুলত সৰুতে তোমাৰ ফেভৰেট চাবজেক্ট কি আছিলে?
মোৰ স্কুলৰ সময়তো মোৰ ইংলিছ আছিলে৷ অ বাত মই মেথছ বহুত বেয়া পাইছিলো মই ভাবিছিলো কলেজ যোৱাৰ পাছতো মেথছ মানে মই বাদ দিম আৰু বাট নাইক আ কলেজ যোৱাৰ পাছত আৰু মেথছে মোৰ পিছা কৰি আহিলে আৰু৷
কিয় তুমি কিয় কমাৰ্চ ললা নেকি?
অ কমাৰ্চ লৈছো ভাবিলো আৰু মানে মেথচছ টো ললোৱে আৰু৷ উ
তুমি কি বাবি কমাৰ্চ ললা আগত তোমাক মেথছ ইমান বয়া বেয়া পাইছিলা৷
মানে মই টো ভাবা নাছিলি কমাৰ্চত মেথছ বিলাক থাকিব মানে আৰু মই ভাবিলো আৰু কি-কি কলেজ লাইফত গ'লে আৰু মেথছ কৰিব নালাগে বেছি পঢ়িব নালাগে এনেকা ভাবিছিলো বাট মোৰ ভাবো বে অপজিট৷ মানে অ স্কুল-স্কুল লাইফে ভাল আছ আছিলে আৰু মানে কলেজ লাইফৰ কৰি
হয় নেকি হয় নেকি এইয়া ইচ কুল লাইফত তুমি এনেকুৱা কি শিকিলা যিহেতু মোক ক'ব পাৰিবা কোৱাচোন৷
অ স্কুল লাইফত এইটোয়ে শিক কিলো যে মানে স্কুল গল গৈ চু যেতিয়া এতিয়া জানে মোক কলেজো যাওঁ বাট অ স্কুল লাইফ ৰ নিচিনা কলেজ লাইফ না থাকে স্কুল লাইফত আমাৰ ফ্ৰেণ্ড চাৰ্কলৰ বণ্ড বেলেগ থাকে টিচাৰৰ লগত বৰ্ণ বেলেগ থাকে আমাৰ মানে পঢ়া শুনা হৈ থাকে আৰু বাট কলেজ ফূ ত সিমান নহয়-নহয় নিজৰ নিজৰ মান অ হেৰিত থাকে আৰু ৷ কলেজত বাট স্কুলত এনেকা নাই অ - অ আৰু যে স্কুল লাইফ ফত জে টিফিন চেয়াৰিং কৰাই বেলেগ আ আছিল আৰু৷
অ তুমি ঠিকে ক'লা স্কুল লাইফটো যিহেতু তুমি ঘূৰি আহিলে তুমি স্কুল লাইফটো ইনজয়
অফকৰ্চ - অফকৰ্চ আকৌ ঘূৰি আহিলেতো মই একদম স্কুল লাইফটো নেৰু- নেৰুৱে আৰু।
হয় নেকি? তুমি ইমান ভাল পোৱা স্কুল লাইফটো। অ' তুমি কি ভাবা, স্কুল লাইফটো বেছি কে উম ভাল লাগে না আৰু কলেজ লাইফৰ, ডিফাৰেনটো কি হয়?
ডিফৰেণ্টটো একে আৰু মানে, এতিয়া কলেজ- অ'- স্কুল আমি ৰেগুলাৰ যাব বিচাৰোঁ, মানে এইটো ভাবো। কি উম, দেওবাৰ নাহক। মোৰ হিচাবে বেলেগ গৰ নাজানো আৰু মোৰ হিচাপে দেওবাৰ নাই। আহিলে ভাল, স্কুল লাইফত। আৰু স্কুল মানে গৈ থাকিব ইচ্ছা যায়। লেকিন বাত কলেজ এদিন গ'লে, মানে নেক্সট দিনা আকৌ যদি কলেজে এপচেন্ত কৰোঁ, বাত তাৰ নেক্সট দিনা আৰু কলেজ যাব ইচ্ছা নাযায়।
হয় নেকি? অ'। এ একেই আৰু আজিকালিতো চব মানে স্কুল লাইফটো মানে- স্কুল-লাইফৰ ফ্ৰেণ্ডবোৰো বৰ ভাল লাগে। যিহেতু নিজা- নি তিয়া এনেকুৱা একো নাথাকে সিহঁতৰ মনত এতিয়াতো ফ্ৰেণ্ডবোৰত অ'- অলপতো সেইটো থাকে। কিবা এহেতৰ প্ৰফিট তৰ কাৰণে ফ্ৰেণ্ড বনায়, নহ'লে কিবাৰ কাৰণে ফ্ৰেণ্ড বনায়। হাইস্কুল অ' স্কুল-লাইফৰ ফেণ্ড তোমাৰ কিমান আাছিলে? কিমানকে আছিলে? বহুত আছিলনে?
অ'- এ স্কুল লাইফত মোৰ ছোৱালীয়ে বেছি বেছি ভাগ আছিলে। অ' বাত- অ' ছোৱালী- ছোৱালী আছিলে। অ' কলেজ- কলেজ যোৱাৰ পাছত, কলেজতো মানে আ ছিয়ে নথকা নহয়। বাত কলেজত যোৱাৰ পাছত আমাৰ ইছ ষ্ট্ৰীম বেলেগ হ'ল। মই কমাৰ্চ ল'লোঁ। মোৰ লগবিলাগে আৰ্টচ ল'লে আমাৰ ষ্ট্ৰীম বেলেগ হোৱাৰ কাৰণে, আমি বেলেগ হৈ গ'লো আৰু। মানে একেই কলেজত। বাত বেলেগ-বেলেগকে তাৰপিছত মানে অ', ফ্ৰেণ্ড চৰকালটো, মোৰ ল'ৰাৰ লগত হৈ গ'ল আৰু মানে বেছ, যি ল'ৰাৰ ফ্ৰেণ্ড আছে। কলেজত, চ', এইটোয়ে আৰু,
তোমাক এনে অঁ এতিয়া তোমাৰ স্কুল লাইফৰ ফ্ৰেণ্ডবোৰ এতিয়াও আছে ন কাৰণ তোমাৰ লগত এতিয়াও পঢ়ি আছে না ক'ৰবাত
অঁ পঢ়ি আছে এতিয়া স্কুল
তেনে বেলেগ বেলেগকে আছে হয় নেকি?
অঁ এইটো মোৰ লগতে আছে আৰু আৰু বাকীতো অঁ আৰ্টচত আছে এটা
অঁ তুমি মানে স্কুল লাইফৰ মানে দিনটো পাহৰি মনত আহে নাই এতিয়াও
অফকৰ্চ মনত আহে হয়।
টাইমত কি কৰিছিলা।
আমি অঁ কেতিয়াবা খেলো কেতিয়াবা কিবা কিবি খাওঁ এবা কিবা কিবি কৰো কৰো আৰু
হয় নেকি বেছি কি কৰি ভাল পাইছিলা সৰুতে। তে মানে কি খেলি ভাল পাইছিলা বা কিবা
চিলো
হয় নেকি অঁ এতিয়া কলেজ লাইফত খেল খেলা নাই সেইবোৰ খেলা ধূলা হয় নে?
অঁ কলেজ লাইফত হয় স্পৰ্টচ বিলাক হয়। অঁ খেলিছো বাট এটা দুবছৰ হৈ গ'ল আৰু খেলা নাই কলেজত
হয় নেকি? অঁ তুমি এতিয়া কলেজত বৰ্তমান খেলা নাই
অঁ এতিয়া নেখিলো মোৰ কৰি চিনিয়ৰ বিলাক ইমান তাগৰা তাগৰা আমাক শেষ
হয় নেকি অঁ তুমি মানে সৰু সেইকাৰণে তুমি। খেলিব ভয় কৰা
অঁ তাগৰা তাগৰা আছে সেই। চি দিলে আৰু গ'ল উশাহ চুশাহ। খেলিছো এক। পেৰিএস্ত্ৰ চিনিয়ৰৰ লগত। কিবা এ এবাৰ পুৰা মানে আঙুলি খন পুৰা নাখুন বিলাক উলাই গৈছে। চিনিয়ৰ বিলাক ইমান হেৰি, সেই কাৰণে আৰু নিজৰ এজন ষ্টুডেন্টৰ লগত খেলিব পাৰি আৰু বাট চিনিয়ৰৰ লগত নোৱাৰি নহয়।
অ তুমি ঠিকে কলা আহ নিজৰ এজৰ লগত খেলিব পাৰি আৰু কিছুমান আহ বহুত ড্ৰাগ ড্ৰাগ হৈ যায় তোমাৰ কিছু সৰুতে সেইকাৰণে সহঁতৰ লগত। ভয়ে লাগে আৰু তোমাৰ স্কুল লাইফত যেতিয়া তোমাৰ চুতি দি দিছিলে।
অ
মই তুমি চিধাকে ঘৰত আহিছিলা কৰবাত ঘূৰি ঘুৰি আহিছিলা?
দে হয় নে। দে চাটাৰডে আন আমি লাহে লাহে লাহে লাহে খোজকাাঢ়ি খোজকাাঢ়ি কথা পাতি পাতি গৈছিলো আৰু যেতিয়া কিবা কাৰণত হাফ চুতি কি হয় হয় না হাফ ডে হয়। তেতিয়া আমি মানে, বা চবেই আৰু চবেই ক্লাছৰ চবে প্লেনিং কৰি কৰবাত ফুৰিব গৈছিলো।
হয় নেকি তুমি স্কুল লাইফত মানে বহুত ইন্জয় কৰিলা যিহেতু কলেজ লাইফত ইমান ইন্জয়
নাই নাই কলেজ লাইফ আৰু বেলেগে আৰু স্কুল লাইফত যিমান ইঞ্জয় কৰিলো আৰু ৰ
অ হয় নেকি মই মোৰ, মোৰ কোৱা মতে মই কলেজ লাইফ বেছি স্কুল লাইফত কি কলেজ লাইফত বেছি ইঞ্জয় কৰিলোঁ। মানে স্কুল লাইফত কি হৈছিলে মানে ক স্কুলতো যাবই মন নাগৈছিলে। কিয় বা মোক খালী ভয় লাগিছিলে। ক'ৰবাত মাৰি দিব নেকি নিচিনা লাগিছিলে। যেতিয়া ক্লাছ ছিক্স পালো তেতিয়াৰ পাছত অলপ যাব ধৰিলোঁ কলেজ।
অ এতিয়া মানে আপুনি আহ মানে ভয় লাগিছিলে নেকি? এতিয়া কটন যাব ঘৰত নে আপোনি?
বৰ ভয় লাগিছিলে এই স্কুলত পঢ়িব দিব এই কিবা নাজানিলেও গালি? দিব এনেকুৱা কিবা মাৰিব কিবা সুধি দিব কিবা সুধি দিলে নাজানিলে? সেই মাৰিব নেকি এনেকুৱা? ভয় লাগিছিলে?
আৰু কলেজতটো এনেকা নহয় আৰু। বেক বেঞ্চত বহি গ'লেও কো। পাত্তা নিব নিদিয়ে হয় ন।
অঁ কলেজ লাইফত বাৰু ক'ব গলে মই ক্লাছে কৰা নাই বেছি তোমাৰ ধৰা দুটা তিনটা মান কৰিলো আৰু। মাহত স্কুলতো যাবই লাগে ঘৰৰ পৰা এনে? টানি টানি লৈ যাইকে পেলাই দিয়ে? স্কুলত যেতিয়ালৈকে ছুটি নহয় তেতিয়ালৈকে? তেনেকে কৰে আৰু তাৰ পিছত? এনেকুৱা কৰি কৰি হ'লোঁ আৰু অলপ ডাঙৰ দীঘত তাৰপিছত অলপ যাবৰ কাৰণে মন বহিল আৰু। তাৰপিছত? ভয় লগাত। কমি এনে কেতিয়াবা স্কুলৰ। খতিৰ সময়ত কি কৰোঁ আমি কাৰোবাৰ ঘৰত আম আছে? লিছু আছে সিহঁতৰ ঘৰত যায়গে। আম লিচু খাইকে ঘৰত গৈছিলো ভাল লাগিছিলে? তুমি কতিয়া স্কুললৰ লাইফ। ত বাং মাৰি পাইছেনে মানে মাজতে মানে স্কুলৰ ছুটী লৈকে?
ন স্কুল মই স্কুল লাইফতো বাং মাৰি পোৱা নাই আৰু। কলেজ লাইফতটো বাং মাৰি পোৱা নাই মানে? কলেজ মানে কলেজ স্কুল কলেজ এইটো বাংমাৰা। বেলেগ কথা নে। মানে মই কলেজত হেৰি মানে? অঁ ক্লাছ বং মাৰিছো? অঁ ক্লাছ যেতিয়া মানে? তাৰ চৰ থাকে অঁ মেম থাকে? তেওঁৰ ক্লাছ কৰিব ইচ্ছা নাযায় এইটো সময়ত মানে বেলেগ ৰুমত। যাইকি আড্ডা মাৰা এনেককা আছিলো আৰু?
হয় নেকি?
অঁ তাতে স্কুল লাইফত এনে আপুনি কেতিয়াবা বং মাৰিছে নহয় স্কুলত
স্কুলত মোৰ কি আছিলে সৰুতে স্কুলত যাব মন নাযায় তাৰপিছত আমি বাৰটাত কি কৰো এপ্লিকেচন লিখিকে দিওঁ মেম আমি পেট বিষাইছে এনে ক মেমে চিধা কয় অ ঘৰত যা অ মেমে কিনি কৰোৱা পিছত হৈ গ'ল আৰু ঘৰত বেছিকৈ আছিল
কলেজ লাইফ ফ বাংলাদ দি
কলেজতো নক'বা বাৰু তেনেকুৱা বহুত তেনেকোৱা হৈছে মিছ কৰিলো ক্লাছবোৰ ক্লাছ কৰিব মন নাযায় অ তেনেকোৱা আছিলে
মানে স্কুলত মাৰিলে আৰু স্কুলত যিমান মাৰিব আছে হা থেংক ইউ